হ
হেল্ল'
শুনা পাইছ
অ শুনা পাইছোঁ তই শুনা পাইছ
অ অ পাইছোঁ
কি কৰি আছিলি
এনে আছিলোঁ তই
মই এই পৰীক্ষাৰ কাৰণে পঢ়ি আছিলোঁ
অ অ তোৰ পৰীক্ষা খতম হোৱা নাই
নাই অ খতম হোৱা নাই খতম আৰু আছে দুটা তিটামান তাৰপিছতে খতম হ'ব আৰু
অ অ আচ্ছা ভালকে দিবি আৰু এইকেইটা
উম আৰু তোৰ পঢ়া কেনেকৈ চলি আছে
চলি আছে আৰু পঢ়া শুনাতো ঠিকেই আৰু পঢ়িয়ে থাকিব লাগে সদায়
সেইটোয়েইেতো ন
আৰু পৰীক্ষাৰ পিছত কৰ'বাত যাবিনে
কতনো যাম এড কাত আকো জাগাই নাই যাবৰ কাৰণে বৰিঙে লাগে কৰবাত গলে আৰু আজিকালি পৰীক্ষাৰ পিছত চাও ইন্টাৰ্নশ্বিপ কৰিম চাগে মই
আচ্ছা উ
হেল্ল' হেল্ল'
হেল্ল'
শুনা পাইছ নে অ অ এতিয় শুনা পাইছো হেল্ল' অ মই পাইছোঁ এতিয়া অ অ পাইছোঁ
অ অ ক তই কি কৈ আছিল
অ মই কৈ আছিলোঁ যে কি এইটো চচিয়েল মিডিয়াৰ কথাটো যে আমি যে সিদিনা কথা পা পাতি আছিলোঁ মনত নাই চ'চিয়েল মিডিয়াৰ কথা আধাতেজে এৰা গ'ল ইমান এনেকে বাঢ়ি গৈ আছে বাপৰে বা
অ তাকেহে আজিকালিচোন ৰীল বিলাকৰ কাৰণে তোৰ পঢ়া শুনা নহয় তোৰ ৰীলে চাই থকা যায় দুই তিনি ঘণ্টা দি একবাৰ বহিলে
সঁচাকে এতিয়া এনেকুৱা লাগে যে পঢ়া শুনা বাদ দি আৰু এটা কন্টেনট ক্ৰিয়েটৰে বনি যাওঁ
সঁচাকে কন্টেণ্ট ক্ৰিয়েটাৰে শূনিব মন যায় আজিকালি ইমান পইচা পায় নহয়
অঁ তো এটা ৰীলত পূৰা একেবাৰে হাজাৰ লাখৰ ওপৰত পায় আৰু সেইটো কন্টেণ্ট ক্ৰিয়েটাৰ যদি ফেমাছ হয় বাপ বা ফেমাচটো ফেমাছে হ'ব লগতে পইচাও পাব
তাকেহে মোৰো কৰিব মন যায় খালি আকৌ নিজৰ লাইফটো এনেকে যে অনলাইনত দেখাই দিব লাগে মই সেইটোহে ভাল নাপাওঁ
অ সেইটো ময়ো ভাল নাপাওঁ প্ৰাইভেচিটো যে ডিষ্টাৰ্ব হৈ যায়
তাকেহে আৰু মানুহ বিলাক যিহেতু অলপ কিবা হল ইমান বেয়াকে কয় সেইবিলাক ভাবি চিন্তিয়ে কৰিব মন নাযায় এইবিলাক
ট্ৰলিং হ'বয়ে তই যদি মুখখন দেখা ছ'চিয়েল মিডিয়াত তই যদি ভালো ক বেয়াও ক তোৰ ট্ৰলিং এনেও হ'ব তেনেও হ'ব
সেহে এনেতো ভালেই লাগে চচিয়েল মিডিয়া তোৰ ভিডিঅ' চিডিঅ বনাই এইবিলাক কৰি হয়নে
অ সেইটোৱে এই কি কয় যেনেকে কিবা গেট ৰেডি উইথমি সেইবিলাকৰ ভিডিঅ' চাইও ভাল লাগে আৰু মানে ভিডিঅ' চ বা অলপমান কি ক এডুকেচনেল টাইপৰ নিচিনা হব লাগে ন এতিয়া তই চাইনাৰে চাই ল চাইনাই এতিয়া কনটেইন ক্ৰিয়েচনৰ বেন কৰি মানে যাৰ ডিগ্ৰী নাই কোনো একো মানে কৰিবও নোৱাৰে ইনফোৰেঞ্চৰৰ পৰা বেন কৰি দিছে
হয় নেকি মই গমেই প নাছিলো ভালেই কৰিছে তে নহলে আৰু আজিকালি কনটেনট ক্ৰিয়েচনৰ নামত যোনটোনে আহি যায় নহয় এতিয়া ভাল ইনফৰেশচন দিলো বাৰু ভালেই তোৰ হয় ন তোৰ এডন স্প্ৰড কৰা য আকৌ যদি তোৰ এনেই বোলে জ্ঞান দি আছে বোলে অযথা যিখিনি দৰকাৰ নহয় বা ভুল ইনফৰৰ্মেশ্যন দি আছে তেনেহলেতো তোৰ কি বুলি কয় ল'ৰা ছোৱালী বিলাকৰে দিগদাৰ হয় মিছ ইনফৰৰ্মেশ্যন লৈ
অ সেইটো তোৰ হ'ল একমাহৰ পৰা চাইনাই কৰিছিলে মোৰ বহুত ভাল লাগিছে মানে ঠিকেই কৰিছে আৰু যাৰ একো মানে একো ডিগ্ৰীয়ে নাই সেইটো টপিকত ন একো নাজানেই আহি কেনে যদি কৈ থাকে আৰু কিবা যদি বেয়া হৈ যায় বেলেগত এতিয়া তই এটা একজাম্পলে ল ডক্টৰৰ কিবা এটা য কিবা কোনোবা কয় যাৰ একো ডৰৰ ডিগ্ৰী নাই ফাৰ্মাচী ডিগ্ৰীয়ে নাই তেনেহলে কেনেকে লব ন এনেকে ত সেইটোয়ে ভালে কৰিছে যাৰ ডিগ কে ক'ব দিব লাগে যাৰ ডিগ্ৰী নাই কাম কৰিব লাগে আৰু মানে নহলে নিজকে আৰু ইমপ্ৰুভ কৰো ন সেইটো ডিগ্ৰী লাইক বনাব কাৰণে
অ অ ভালেই কৰিছে আমাৰ ইণ্ডিয়াতো কৰিব লাগে কিন্তু দেই মই তোৰ যোৱাকালি দিল এটা পাইছিলো যত তোৰ ডটৰে নে সেইটো তোৰ নাৰছেই নে ধৰিব পৰা নাই আৰু হা মানে কোনটো ৰেংকৰ হয় সিহঁতে মানে হস্পিিতলৰ ইউনিফৰ্মত আছিলে আৰু সিহঁতে তোৰ এই গ্ৰীণ কালাৰ যে স্ক্ৰাব টো পিন্ধে যে সিহঁতে সেইটো পিন্ধি কিনে তোৰ ইন্জেকচন কেইটালৈ নাচি নাচি ৰীল বনাই আছে এতিয়া নাচাতো বেয়া কথা নহয় কিন্তু এটা হস্পিতেলত হস্পিতেলৰ ইক মেইন লৈ কিনাৰতো এনেকে ৰীল বনোৱাাতটো তোৰ ভাল কথা নহয় ন
অ সেইটোয় তো ন আজিকালি ৰিল ইমান আকৌ ফেমাচ হৈ গৈছে নহয় যতে ততে যেনেকে তেনেকে বনাই আৰু একো নাচাই পিছফালে আগফালে কি আছে কি নাই আৰু মানে জাগাটো চাই চিদি কেনে বনাব লাগে ন যেতিয়া তেতিয়াই ভাল নালাগে
অ তাকেহে ময়ো আজিকালি ৰিল বিলাকো দেখি থাকো মানুহে ৰাস্তাৰ মাজত হোটেলৰ ভিতৰত যতে ততে বনাই মানে তই নিজে বাৰু উম ৰিলচ বনাইছে নিজৰ মুখখন আনিছে ঠিক আছে কিন্তু বেলেগৰ প্ৰাইভেচি আৰু মাজতে কিয় আনিছে নোকো কনচেন্ লোৱা নাই চত মই আপোনাৰ মুখখন মোৰ ভিডিঅ'টা আনিব পাৰো নোৱাৰো তাৰ মাজতে সিহঁতে আৰম্ভ হৈ যায়
সেইটোৱে আৰু সেনেকেই এটা কেচ হৈ গৈছিল নহ সেইটো যে ফেমাচ ট্ৰেণ্ড টু জিৰ' চিভিক চেন্স
অ মোৰো মনত পৰিছে এতিয়া সেইটোতো একদম ভাইৰেল গুচি গৈছিলে চবেই সেইটোতে বনোৱা হৈছে
পুৰা বাইৰে ল গৈছিলো জিৰ' চিভ্স চেন্সৰ ওপৰত হগান
কিন্তু জিৰ' চিভিক চেন্সৰ ভিডিঅ'টো বনাওঁতে বনাই থকাটোৰহে চিভিক চেন্স নাই য'তে ত'তে ভিডিঅ' বনাই দিয়া কৰিছে
সেইটোৱেটো কথা এতিয়া ৰাস্তাটো তাইৰ নহয় নহয় চবৰে হয় হয়নেে নহয়
অ তাকেই ত এতি পাব্লিক জেগাত আৰু এনেকে কেনেকে কৰিব পাৰে ন এতিয়া কোনোবাই যেনিবা ভাল নাপায় হয় ন চচিয়েল মিডিয়াত আহি বা প্ৰাইভেচী কথা থাকে তাৰো মুখখন আহি যাব পিছত ইন্টাৰনেট আকৌ সেই মানুহ তোল কৰিব
অ আকৌ তাৰপিছত এপ'লজি লেটাৰো দিব এপ'লজি ভিডিঅ' বনাই দিব সেইটোৱে আজিকালি তোৰ চিষ্টেমটো হৈ গৈছেগৈ কিবা এটা বেয়া কাম কৰিব তাৰপিছত এপ'লজি মানে ভিডিঅ'টো দি দিবগৈ চৰি কোৱাটো তাৰ পিছত আকৌ ট্ৰেণ্ডটো বন্ধ হৈ যাব আকৌ নিউ ট্ৰেণ্ড ওলাই আকৌ আকৌ চৰিক আৌ মাফ কৰি দিয়ে সেনেকুৱা টাইপৰ নিচিনা আৰু এইটো হৈ আছে চচিয়েল মিডিয়াত কিন্তু একফালৰ পৰা দেখা দেখা গলে ন কিবা কিবা ভিডিঅ'জ আহে নহয় যোনটো কি কয় এই ভাইলেঞ্চৰ ওপৰতো দেখাই মানে তেতিয়া ক'ব পাৰি ন অ কাৰ ভুল আছিল কাৰ ভুল নাছিল বুলি কে আৰু আজিকালি বাপৰে কিবা যদি কিবা এটা সৰু এটা মিষ্টেক মানে ভুলো হৈ যায় কিবা যদি কাজিয়াও হৈ যায় ৰাস্তাত না চবৰে হাত পকেটকৰ ফোনটো উওলাই ভিডিঅ' ষ্টাৰ্ আৰু আৰু সেইটো পৰা আপলোড মাৰি দিব
অ এইটো কিন্তু ভাল হৈছে দেই তোৰ এই ভিডিঅ' বনাই কিনে চচিয়েল মিডিয়াত দিয়া কাৰণ বহুতৰ মানুহ কেতিয়াবা বহু ছাপেজ কৰিব ট্ৰাই কৰে ভইচটো বা বহুত কথা শুনি নাপায় বা এভিডেন্স নাথে ন এইবিলাক যাব কাৰণে এতিয়া যাৰ মাত নাই সিহঁতৰো এতিয়া বহুত মানে তোৰ নিজৰ ভইচটো স্প্ৰেড কৰিবলৈ এটা হেৰি প্লেটফৰ্ম পাইছে নহলেতো তো যদি ইটো অপজিত পাৰ্টিটো যদি পাৱাৰত আছে সিটো পইচা চইচা দি কিনে তো দালালি কৰিবই
অঁ সেইটোৱে সেইকাৰণে আমাৰ ইণ্ডিয়ান এভিডেন্ঞ্চ এক্টতো মানে এইটো তোৰ ভিডিঅ' ইলেক্ট্ৰনিক ডিভাই মানে এভিডেন্সৰোপা যে সেইবিলাকো লোৱা মানে কি কয় এপ্লিকেবল কৰি দিছে তেনেকে এইটোৰ হোৱাটছএপ চেটছৰোপা লোৱা ভিডিঅ' কিবা সেইবিলাক এপ্লিকেবল আৰু এভিডেসৰ মতে
অ অ মই দেখিছিলো এইটো মই ৰীলতে দেখিছিলো কিন্তু দেই ৰীলৰ কাৰণে বেয়া হব পাৰে বহুত বস্তু বহুত ইনফৰমেশচনো পোৱা গৈছেে জিলাকস্তুতনো কিমানে কভাৰ কৰিব ডেইলি কিমান হাচাৰ নিউজ থাকে ত' চচিয়েল মিডিয়া দি সেইবিলাক পোৱা যায় যাৰ কাৰণে বহুত বস্তু আপডেটেড থকা যায় মানুহ
মই সঁচা কথা কওঁনে মই সবতকে বেছি আপডেটেড ৰিলচৰ পৰাই পাওঁ যিমান মই নি চেনেলৰ পৰা পাওঁ মই মেক্সি‌ মেক্সিম মই ৰিলৰ পৰাই পাওঁ মই ইমানটোই নাপাওঁৱেই নিউ চেনেলৰ পৰা সিমান তেনেকে
সঁচা সচা মইয়ো আমাৰ এই ইণ্ডিয়া আৰু পাকিস্তানৰ হেৰি হওঁতে মই চব চচিয়েল মিডিয়াৰ পৰাই পাইছিলো তোৰ আপডেটছ খিনি গোটেই আৰু বহুত কুইক হয় তাত বহুত জল্দিকে ইনফৰমেশচন পোৱা যায়
অ একেবাৰে মিনিট টু মিনিট পাই ছেকেণ্ড টু চছেকেণ্ড পাই তই একো প্ৰব্লেমো নহয় তই জাষ্ট ইনষ্টাগ্ৰামটো খল ৰিলচ পাই যাবি টুইটাৰ খল পাই যাবি টুইটাৰত ত আৰু ভাল ভাল পাই মানে টুইটাৰত মানে তোৰ লাইক পটককে আহে ন বস্তুবিলাক সেই আৰুটো বহুত ডাঙৰ হয় তাত মানে বেছিতে নিউজবিলাক পায় সেই তাৰ পৰাে তোৰ ইনষ্টগ্ৰামত আহি তাৰপিছত ফেচবুক পৰা ভাইৰেল হৈ যায়গৈ মানে টপটো টুইটাৰ আছে
অ অ তোৰ চবতোতো গভমেন্ট অফিচিয়েলচ বিলাকে টুইটাৰতে দিয়ে ন টুইটাৰ হেণ্ডেলতে সেইটোও ভাল টুইটাৰ টুইটাৰ আৰু চচিয়েল মিডিয়া এইকেইটাই বহুত হেল্প কৰে তোৰ আপডেটেড থাকিবলৈ ৰাডাৰ দেন নিউজ চেনেল আৰু যিহে নিউজ চেনেল আজিকালি এটা নিউজকে দহ বাৰ দেখাব উৰাই ঘূৰাই
হ সেইটোৱে আৰু এটা কথা কওঁ ন আচল নিউজটো কেতিয়াবা কেতিয়াবা নে নেদেখায়
সঁচা সচা আৰু সিহঁতে নিজৰ পইণ্টটোহে কয় মানুহবিলাকৰ পাৰ্চপেক্টিভটো চোন দে নেদেখায়
এইটোৱেই তটো এতিয়ানো কিনো বেহেজ কৰি থাকিবি এনেকুৱাইে আৰু যিয়ে নহক ভালেই আৰু বেয়াও দুটা বস্তুৱে কি কবি আৰু
উম তাকে
দেই হ'ব দে মই পঢ়ো মোৰ পৰীক্ষা আছে পিছতকে কথা পাতিম তোৰ লগত
অ অ দে ভালকে দিবি অল দা বেষ্ট
অ ঠিক আছে বাই
বাই